হেল্ল'
হেল্ল'
অ' কি খবৰ ভালে আছে দাদা ভালে আছে আপুনি
উম আছো আছো তুমি
মোৰ ভালে বাৰু দেই এতিয়া ক'ত বৰ্তমান আপুনি ঘৰতে নে
তুমি ক'ত আছা।
মই ঘৰতে আপুনি আপুনি এই অসমীয়া গাহৰি মাংস মই ধুনীয়া বনাই দেই
এই নাই নবনাওঁ একো ভাল নবনাওঁ
এই আপোনি মই নাই মই শিপাৰে যা আপোনাৰ গাহৰি মাংস খাই মানে বহুত ভাল পালো।
হয় নি
গাহৰি মাংসটো খাই বৰ ভাল পালো দেই ইবাৰৰে যে গৈছিলো এই পেহীৰ লগত যে ফুৰিবলৈ আপোনালোকৰ ঘৰত যে
মনত আছে নেকি মই যে পেহী লগত যে গৈছিলো গাহাই আহ আপুনি মানে এই হে এই তেতিয়া আপুনি হেৰি লগত বনাইছিলে এই খৰিচাৰ লগত বনাইছিলে।
উম
উম বৰ ধুনীয়া ‌বনাই আপোনি এনে গাহৰি ভাল হৈছে ভাল হৈছে ভাল বনাই এনে ঘৰতে শিকা নে এনে ক'বাত শিকিছিলে
নাই ঘৰতে
অ'
কতো শিকা নাই ঘৰতে এনে বনাও আৰু
ঘৰতে মানে মানে বনাই বনাই দিছে
উম হয়, হয়।
এনে গাহৰি কিহৰ কিহৰ লগত বনালে ভাল হয় খাবলৈ।
গাহৰিটো তোমাৰ লাই গাহৰি
লয় গাহৰিটো বেছ নেকি এ লাই গাহৰিতো বেষ্ট নেকী খাবলৈ। তিল তিল গাহৰিটো কেনেকে বনাই নহ আপোনালোকৰ।
তিলটো মই বনোৱা নাই বাৰু মই আপমি জানোহে তিলৰ লগত বনাই বুলি দেখিছোঁ শুনিছোঁ আৰু দেখুহে আও
এই লাইশাকৰ লগত বনাইছে।
উম
উম বেছিকে এনেকে অ বিহুৱে চিহুৱে কোনটো খায় বেছিকে লাই শাক টো চলে নে আপোনালোকৰ। খত এ খত।
এ বিহু বিহু বিহু বিহুততো প্ৰথমতো আমি খাওঁ খৰিকাত দি কিনে। প্ৰায়ভাগ শৌজাত দিয়াতো প্ৰথম অ মানে চব ধইতো আৰু অ মাঘৰ বিহুত বেছি চলে।
বহাগ বিহুতো পুৰে‌ নেকী।
উম বহাগ বিহুত নোপৰে বাৰু তেও খোৱা হয় মাংসটো।
অ এই আপুনি যে আপুনি যে আৰু এটা যে বস্তু খুৱাইছিলে কিবা যে। যে এই হব এই আমলৈ পৰুৱা আমলৈ পৰুৱা টোপটো খাইছে নাই
খাইছোঁ খাইছোঁ
এই আমদান কৰুৱাৰ ফটো মানে বৰ ধুনীয়া বস্তু দেই আপাৰ এই আপোনাৰ দিমৰ লগত ফ্ৰাই কৰিছিলে যে।
অ তেনেকুৱা ভাত
উ দি এ ভাল ভাল ডিমৰ লগত মানে ফ্ৰাই কৰি বনালে। ৰ সোৱাদে খাও ন
উম হোৱাত হয় অ
এইটো আজিকালি পাবলৈ নাই দেখুন
পাবলে নাই অ আজিকালি কমি গৈছে এইবিলাক।
আমাৰ ইফালতো নাই বহুত কম আছে আপোনালোকৰ ফালে চাগে ওলাই চাগে দিয়ক।
উম উম ওলাই মাজে সময়ে বহুত বিচাৰিব লাগে তাৰ পিছত পোৱা যায় আৰু
আমাৰ এফালে কমি গ'ল নাই এতিয়া বৰ্তমান মানে নাইবধি ক কাৰণে।
অ অ।
পাবলে নাইকিয়া হৈ গৈছে বাকী বাকী এতিয়া ঘৰতে আৰু নহ।
উম ঘৰতে ঘৰতে।
অ
ভাত ভাত খালা নাই অ ভাত ম অ অ ভাত তোমাৰ হেৰি দাইল আছিলে তাৰপিছত এনে তোমাৰটো তিতাকেৰেলা আলু ভাজি
উম
সেইয়াই
আগতে শুক মই অলপ পাহৰিছিলো মই বহুত দিন মতে যোৱা নাই যে এ পাহৰি থাকিলো এই মাছ চাছ ধৰিছে ন পথাৰত
অ ধৰিছো ধৰিছো
পথাৰত এতিয়া মাছ ওলাই নে তোমালোকৰ।
উম ওলাই ওলাই
অ কি পুঠি মাছ নে।
অ অ পুঠি পুঠি এ নাই আগৰ নিচিনা ইমান মাছ নিচ ন এতিয়া আজিকালি
মাগু চাগু কমি গ'ল। এতিয়া মাগুৰ, গৰৈ-চৰই আগতে যেনেকে মই, আগতে যাওঁতে যেনেকে উম এবাৰ যে মাতছোন এই গৰম দিছিলে যে ৰ'দ দি বহুত জোৰে যে, মাছবিলাক যে আপোনাৰ এই কাষে-কাষে বাঁহৰ তুলি কাষে খে যে গোটেই বগা হৈ যায়, ওলাই যে তেনেকুৱা মাছবোৰ নাই এতিয়া, নাই মানে নাই মানে কথাটো হ'ল মানে কি, আজিকালি পথাৰত মানে এই বেয়া-বেয়াবোৰ সাৰ-চাৰবোৰ দিয়ে ন। ৰব-চব পুদি দিয়া মানে, মাছ বিলাক মানে ডাঙৰ কি কলা?
প্ৰায়ভাগ মাছ বিলাক মানে আজিকালি বিলুপ্ত হবলৈ ধৰিছে ধৰা।
তাৰ মানে কি মৰি যায় আৰু মানে সৰু-সৰু হৈ থাকোতে মানে পোৱালি দি মানে ডাঙৰ মানে নেপায় মাছ, শেষেই হৈ যায় এতিয়া তোমালোকৰ ঘৰলে গ'লে মই এতিয়া ফাচি জাল পাতি বা এনেকে পাতিলে তোমাৰ ডাঙৰ-ডাঙৰ পুঠি মাছ লাগে ন, আজিকালিটো নাই, আজিকালি-আজিকালিটো নাই চাগে ত
উম।
সেইটোৱে মানে সময় লগতে চব চেঞ্জ হৈ যায় তোমাৰ।
আৰু আজিকালি মানুহে লোকেল মাছ মানে কি, লোকেল মাছ খাবলৈ মাছ মানুহে যাবলৈ মানে চেষ্টা নকৰে পথাৰলৈ।
নি নিজে পথাৰতে যায় ত' নাযায় ন। পথাৰত কামবোৰ পথাৰত কামবিলাক কৰিবলৈও তোমাৰ এই বেলেগ মানুহ লগাই নিজেতো নাযায়।
উম, হয়, হয়।
মাছটো কি ধৰি খাব আৰু, নিজে যদি নিজৰ পথাৰৰ কামকেইটাকে যদি নকৰেগে। মাছটো আৰু মাছটো আৰু ধৰাটো সম্ভৱ হ'ব জানো?
উম, নাই নহয়, নহয়।
টাউনৰখিনি, টাউনৰ মানুহখিনিৰ পৰা বাদ দিয়া আকৌ, যিসকল-যিসকল টাউন থাকে, তেওঁলোকৰ কথাটো মই কবলৈ নাযাও, খালি মানে যিসকল মানে গাঁৱত আছে তেওঁলোকৰ মানে তেওঁলোকৰ আজিকালি মানে ইচ্ছুক, যিটো মাছ ধৰা ইচ্ছুক বা পথাৰত কাম কৰিছো, আগতে কেনেকুৱা ভাল লাগে চোৱাচোন। পথাৰলে-পথাৰলে কোনোবাই বোলে, পথাৰত বোলে তোমাৰতে ঘৰৰ কোনোবা মানুহে কাম কৰি আছে বোলে।
কামগৈ আছা অ।
তুমি ভাতটোকে লৈ পেলা বা চাহটোকে লৈ পেলা যোৱাকেইটা যোৱা কেইটা তাকে লৈ, ভাল লাগে বুজিছা নে, নাই পথাৰত চবতকে ইনটেৰষ্টিঙং শুনাই আৰু, এই পথাৰত, এই ভাত-চাত নি পাইছা নে নাই প ভালেই ৰোৱনী ৰুই থাকোঁতে উম, পথাৰত তুমি যিকেইটা ভাত খাবা কিন্তু ভাল লাগে আৰু খাই।
উম, ভাল লাগে অ।
মানে এই পথাৰ মাজত যিটো সাফলো যে মানে ওখ ভে থাকে যে, তাত মানে বহি পিনি ভাত খোৱাৰতো আমেজেই বেলেগ।
উম হয়, হয়।
তুমি সেই ছেম টাইপ্চ অফ ভাত তুমি ঘৰত খোৱা আৰু তাৰ খোৱাৰ মাজত পাৰ্থক্যটো বহুত বেছি।
বহুত বেছি আৰু।
উম, হয়, হয়, অ। তাৰখন ফূৰ্তি লাগে মনটোতে খাই সোৱাদো লাগে তেতিয়া।
উম, কিন্তু মানুহৰ মাজত এতিয়া মানে সেই যে সেই টাইম কন নো নাই মানে টাইম কনো নাই মানে বুজিছা।
উম, হয়-হয়।
এ বেমাৰ চেমাৰ এনেকা আৰু-আৰু। আৰু সেই টাইম চাইম বোৰ নাই চব নিজৰ কামত মানে ব্যস্ত।
উম,
আ, নিজৰ-নিজৰ আছিল আজিকালি মানে কি মানুহে খেতি বাতি খেতি বাতিবোৰো কৰিবলৈ এৰি দিছে না।
এৰি দিছে অ',
চৰকাৰী চাকৰি লাগে মানুহক।
উম,
তুমি চাবা সেইটো সেইটো ফালে মই চাবলৈ গ'লে বেমাৰ আজাৰ বেছি হৈছে মানুহৰ।
উম, বেছি হৈছে অহ।
আগতে এতিয়া আগৰ দিনৰ আগৰ আমাৰ ককা আইতাহঁতে মানে এই পথাৰত ধান ৰুব জাব। ধান দাবলৈ যাব হে কঠীয়া তুলিব পথাৰত ভাত খাব। এই লোকেল-লোকেল মাছবোৰ খাব তোমাৰ কুচিয়া খাব।
কিজে হব, মানে আগতে মানে কি হয় কষ্ট-কষ্ট কৰে মানুহে না। আজিকালি কষ্টটো নক
নকৰে অ, আগতে তোমাৰ কি হয় মানে আজি কালি কি হ'ল মানে মানুহে নিজৰ ডিউটি বিলাকত যাব। ডিউটিৰ পৰা তোমাৰ ঘূৰি আহোতে আৰু বাহিৰৰ পৰা সা চালানী মাছ, চন্দা মাছ উম, গেলি আহা ৰৌ মাছ।
মাছ উম,
মানে কি হৈছে মানুহৰ বেমাৰ হৈছে এই কমনলি আমাৰ মানে বেছিকে চবতকে কমন বেমাৰটো হৈছে গেছ গেছটো কি কাৰণে হয় গম পোৱা নাই তুমি গেছটো সেই মাছ চাছৰ পৰাই হয় আৰু।
অঁ-অঁ,
কিছুমানে সেই ডিম খাই যে ডিম মাছৰ ডিম সেই মাছৰ ডিম ডিম সেই কিমান দিনৰ পৰা বাহিৰৰ মাছৰ বাহিৰৰ পৰা অহা মাছৰ ডিমবোৰ খাই গেছ হ'বই ন অভিয়াচলি হয় ন?
উম - উম।
কিমান এইটো কিবা এটা তোমাৰ দ্ৰৱ এটা দিয়ে ধৰিলো নামটো পাহৰিছো মই।
অ',
উম, কিবা এটা তোমাৰ হেৰি এটা হেৰি এটা মেডিচিন এটা দিয়ে। ফৰ্মেলি খাই, ফৰ্মেলি খাই। ফৰ্মেলিন দি হে ফৰ্মেলিন দি আনা মাছ কম্পেনীয়ে। চ সেইবোৰ খালে মানে মানুহৰ বেমাৰ হবই আৰু।
বেমাৰ হ'ব অ',
নকলেও হ'ব দে তুমি মই নকলেও মানেটো আমি কৈ লাভ নাই সেইটো মানে সেইকাৰণে মানে বাদেই দিব লাগে খাবলৈ মানে।
উম-উম,
সেইকাৰণে তুমিও মানে তুমিওটো তোমালোকেতো বাৰু পথাৰত বাৰু গৈ থাকা বাৰু। মই জানো তোমাৰ কথা বাকী খেতি-খেতি বাতি উঠিলে নে নাই তোমাৰ
অ, খেতি বাতি উঠিলে অ, তোমালোক উঠিল নে নাই?
আমাৰ উঠিলে বাৰ দেই বাকী সেই ৰুমনী ক পৰা এবাৰ।
ৰনী এইবাৰ এই মিৰি মিৰি লগাইছো।
ক'ৰ পৰা আহিছিলে তেওলোক।
এই নগাও ছাইদৰ নেকি?
অ, ন তুমিতো বাৰ আগতে পথাৰত লাগিয়ে থকা বাৰু
অ',
বেলেগ মানুহ লগাইছা যদিও নিজও নিজেও চাগে পুৰা লাগি গৈছা।
নাই ইমান লগা নাই বাৰু এইবাৰ।
এইবাৰ নাই লাগ নেকি কিয় দে।
এইবাৰ ইমান নাই লগা অ, অ, অকমান গাটো ভাল নহয়। উম হয়।
নাই- নাই অলপ উম, এক্সাৰচাইজ সেচ্ছেৰচাইজ কৰি থাকিবা।
উম,
এইবোৰ বেছি চালানি বস্তু মানে এইবোৰ ইমান নেখাবা। পাৰিলা যিবোৰ লোকেল বস্তু অ, যাম বাৰু তোমাৰ ঘৰত মাছ থাচ ধৰিব লাগিব নাই কি দুটাই মিলি। এ সেইটো টাইমত যাম তোমাৰ এই পানী চানী শুকাই আহে যে। খাউল চাউবোৰ থাকে যে খাউল চাউল সিচাকে যাম ভাত চাত। বজাম বাকী গাহৰিটো বনাব পাৰিবা তিল গাহৰিটো বনাবো শিকি লবা আগতে। না কি কোৱা খাব লাগিব এসাজ কৰি।
আৰু ঠিক আছে মই যোৱা আগত ক'ম তোমাকে দিয়া শুই যাও - শুই যাও। বহুত ৰাতি হ'ল দিয়াৰ আগত
উম নাই উম।
উম, উম।